হেল্ল' হয় আপুনি শুনিছে
হয় শুনি আছোঁ
হয় আপু বৰ্ত আজ কিবা কত ব্যস্ত আছে
নাই আজৰি আছোঁ কওক
হয় অ তেতিয়াহলে মই আপোনাৰ বিষত আপোনাক এটি বিষয়ত আপোনাৰ লগত অলপ আলোচনা কৰিব বিচাৰো আপুনি কৰিব নে
হয় কওকচোন
হয় বিষয় বস্তু এনেকুৱা ধৰণৰ যে আমাৰ যে তাঁতশাল বোৰ আছে তাৰ বিষয়ে আপোনাৰ লগত অ মানে আলোচনা কৰিব বিচাৰিছো আপুনি তাঁতশাল দেখিছেনে বাৰু
হয় মই তাঁতশাল দেখিছোঁ
হয় আপোনালোকৰ ওচৰত ওচৰে পাজৰে গাঁওত তাঁতাল আছে ন
হয় তাঁতশাল আছে মোৰ ঘৰতো আছে
হয় হয় বাৰু ঠিক আছে তেতিয়াহ'লে মই আগবাঢ়ো অ আপুনি এ তাঁতশালত কেনে ধৰণৰ কাপোৰ বোৱা দেখিছে বাৰু অকণমান ক'বচোন আমাৰ ঘৰুৱা তশাল বৰত
থুৱা তাঁতশাল মোৰত সাধাৰণতে চাদৰ মেখেলা বা গামোচা সাধাৰণতে এইবিলাক কাপোৰে বোৱা হয়
হয় বাৰু কেনেদৰে প্ৰস্তুত কৰে সেই কাপোৰ বোৰ অকনমান কব পাৰিব নেকি যে অলপমান চমুকৈ
মানে সাধাৰণতে মই যিখিনি দেখিছোঁ তাতো মানে প্ৰথমতে বাট সূতাটো মুহুৰাত লোৱা হয় তাৰপিছত বাতিকাৰে মানে কাপোৰখন বোৱাৰ আগতে তাৰপিছতহে শালত নিয়া হয়
হয় তাৰ পিছত বোৱা থোৱা হয়
হয় তাৰপিছত হয়
তাৰ পিছত আহ কাপ মানে কাপোৰ হিচাপে বোৱা হয় হয় বাৰু আপুনি কাপোৰত বোৱাত কেনেকুৱা ধৰণৰ ফুলৰ চান দেখিছে বা কেনেকুৱা ধৰণৰ কাপ ফুলৰ চানেকি দিয়া হয় অকণমান ক'ব পাৰিব নেকি
হয় ফুলৰ চেনেকীবিলাক সাধাৰণতে নেচাৰৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই দিয়া হয়
হয় আৰু প্ৰকৃতিৰ পৰাই লোৱা হয় হয় হয় উম ঠিক আছে বাৰু এ যিহেতু অ উ ফুল বিলাক প্ৰকৃতিৰ ফুল দেখিয়ে শালত উঠোৱা হয় সিপিনিয়ীয়ে আৰু লগতে ধৰক ফুল বুলি নহয় কিছুমান লতা জাতীয় উদ্ভিদৰো অংশ বা আৰ্হি লৈও উঠোৱা দেখা হয় যায় নহয় জানো
হয় সকলোখিনি সাধাৰণতে প্ৰকৃতি পৰাই লোৱা হয়
হয় হয় প্ৰকৃতিৰে হয়
প্ৰকৃতি আৰু কিছুমান অসমীয়াৰ লগত জড়িত মানে
হয় হয় হয় হয় বাদ্যন্ত্ৰও লোৱা দেখা পাওঁ ন আমি
হয় বাদ্যযন্ত্ৰ বা হয় ঢোল পেঁপা বা জাপি
জাপি অ জাপিটো অতিকৈ ব্যৱহাৰ হয় ময়ুৰো ব্যৱহাৰ হয় ময়ুৰো দেখি আপুনি দেখি
হয় হয় দেখিছোঁ ময়ুৰ তাৰপিছত চৰাই পখিলা এই মুঠতে প্ৰাক প্ৰকৃতিৰ বস্তু বস্তুবিলাক লোৱা হয় আৰু
হয় বাৰু ঠিক আছে আপুনিখিনি জনোৱাৰ বাবে অশেষ ধন্যবাদ আৰু কিছু বেলেগ কথা জানিব বিচাৰিছোঁ মই তাঁতশালৰ বিষয়ে ত তাঁতশালত যিটো মানে সুতা বা ৰেচম ব্যৱহাৰ কৰা হয় আমাৰ অসমত বা আগৰ ঠাইত কেনেকুৱা ধৰণৰ ৰেচম ব্যৱহাৰ কৰা হয় বা সুতা ব্য্ৱহাৰ কৰা হয় মোক অকনমান ক'ব পাৰিব নেকি কি কি মানে নাম নাম আছে নহয় সূত বিলাকৰো
হয় সাধাৰণটো ঘৰত পিন্ধাৰ কাৰণে সূতাৰ যোনটো
কপাহী সূতাটো যে লোৱা হয় হয় অ বা ঠাই বিশেষকে পকোৱা সুতা কয় ঠাই বিশেষে আছু সুতা বুলিও কোৱা হয় মানে ঠাই বিশেষে উজনি অসমত বেলেগে কয় আমাৰ নামনি অসমত বেলেগকে কয় মধ্যয় অসমত বেলেগকেও কয় মানে ঠাই বিশশে নামটো বেলেগ বুলি মই জানো আপুনি জানেনে বাৰু অ অ ঠিক আছে অ মই এইখিনি জনাব পাৰ নিজকে ধন্য মানিছো বাৰু তাৰপিছত আমাৰ অসমত যে এৰী মু মুগাৰ কথা সুধিছে এৰী মুগা পাট এইবোৰতো একো এটা ৰেচম হয় তাৰ বিষয়ে অকনমান ক'ব পাৰিব নেকি মুগা সূতাৰ বিষয়ে অকনমান কওক এৰি সূতাৰ বিষয়ে অকণমান কওক আৰু পাঠ সুতাৰ বিষয়ে অলপ কওওঁ কেনেকৈ পাও আমি পৰা পাওঁ মুগা সূতাকৰ পৰা পাওঁ
হয় এৰী সূতা বা মুগা সূতা বা পাত সূতাত তো আমি এ়ী সূতাতো আমি এৰী পলুৰ পৰা
হয় এৰী পলুৰ অ এৰী পলু যিয়া টো ককোন সৃষ্টি কৰে সেই কুকোনৰ পৰা পাওঁ নহয় জানো
হয় যিটোক লেটা বুলিও ক
হয় হয় হয় গাঁৱলীয়া ভাষাত আমি ল এটা বুলিও কওঁ
হয় আৰু পাত পুলুটো আমি পাওঁ মানে পাট পুলুৰ পৰা পাত সূতাটো পাওঁ আৰু মুগা বলুৰ পৰা মুগা ৰেচম বা মুগা সূতাো পায়
হয় এতিয়া এৰি ফুলৰ বাৰু ৰংতটো কেনেকুৱা আপুনি জানে নে এইৰু ফুলৰ কনুনৰ যিটো লেটা বুলি কৈছে আপুনি অলপ ৰংতটো জানে নে কেনেকুৱা ধৰণৰ লেেতটোৰ ৰং
এৰি বলো লেেতটোোৰ বগা নেকি মই সেই কি
ঠিক বগা নহয় ক্ৰিমি চিষ্টেম হয় অলত ঠিক বগা নহয় আৰু একদম ক'ব গ'লে হালধীয়াও নহয় বগাও নহয় সেনেকুৱা ধৰণৰ ক কালাৰ হয়
হয় মই মানে এৰি বলোতো দেখা পোৱা নাই
হয় বাৰু অ আৰু মুগাাপুলুৰ ৰং টো আপুনি জানেনেে মুগা ৰেচমৰ যিটো মানে কনুন সৃষ্টি কৰে বা লেটা বুলি ক'লে যে আপুনি সেইটো কেনেকুৱা ৰঙৰ আপুনি জানেনে
মুগা পলুতো মই মানে কিতাপত বা মবাইলত বা ফোনত তেনেকেহে দেখিছো মই মানে অৰিজিনেলি দেখা পোৱা নাই
হয় হয় বাৰু যিয়নক আপুনি কেনে কেনে ধৰণৰ বুলি আপুনি জানে
মুগাাপুলুটোৰ মানে যোনটো লেটা হয় সেইটো মুগা হয় মুগা ৰঙৰ আৰু মুগ পলু বা এৰিবলৈোঁ বা পাতবলৈ এই সকলোবোৰ এটা ব্যৱসায় হিচাপত কৰা হয় মানে বৃহৎ বৃহৎ এলেকাৰ লৈ পেলাই
হয় হয় অ বাৰু মুগা ফুলো ব অ গছত থাকে বা পাত পলুৱে গছত থাকে মই এৰী পলুৰ ফালে অকমান গৈছো যে এৰিপলৈ এ এৰিপলৈক আমি খাদ্য হিচাপে কি দিওঁ ক'ব পাৰি
এই পল
খাবলৈ সিহঁতক ক'তো খাদ্য যোগান ধৰিব লাগে সিহঁতে জীয়াই থাকিব লাগিলে সিহঁতক খাদ্য হিচাপে কি যোগান ধৰা যায় আপোনালোকৰ ঠাইত ক'ব পাৰিবনে
আমাৰ ইয়াতো সাধাৰণতে এৰা
হয় হয় একদম সহচা সেইটোয়ে অ এৰা গছৰ পাক সেইটোয়ে সিহতে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু তাতে বগাইও থাকে সিহঁতে সিহঁতে বগাইও থাকে তাতে
হয় তাত বগাই থাকে আৰু সেই এৰি পলুৰ এৰা পাতেতি দিয়া
হয় হয় আৰু এ এৰি ফুলৰ পৰা যিটো এৰী সূতা পাওঁ সেই এৰী সূতাৰে আমি কি কাপোৰ তৈয়াৰ কৰিব পাৰো অকনমান কবনে উ
তাৰে আমি এৰী কাপোৰ বা এৰি চাদৰ ধৰক এৰি কাপোৰো তৈয়াৰ কৰা।
এৰি কাপোৰ আৰু মুগ মুগা মুগা ৰেচামৰ পৰা কি কাপোৰ তৈয়াৰ। য়াৰ কৰা হয় আপুনি ক'ৱচোন।
মুগা ৰেচমৰ পৰা মুগা। মুগা সূতা পায় আৰু সেই মুগা সূতাৰে মুগা কাপোৰ। তৈয়াৰ কৰা হয় যিটো আমাৰ অসমৰ এটা বিখ্যাত।
হয় অ বস্ত্ৰ মুগা বস্ত্ৰ পৃথিৱী বিখ্যাত। অসম বুলি ক'লেও নহ'ব পৃথিৱী বিখ্যাত আমাৰ অসমৰ মুগা প্ৰি। পৃথিৱী বিখ্যাত হয় এই পৃথিৱী বিখ্যাত বুলি কোৱা লগা লগ মোৰ এটা কথা মনলৈ আহিলে। আপুনি বাৰু জ্ঞাত। হয় নে নহয় জনাব অ মুগা ৰেচমটো বা মুগা কাপ। পূৰ্বৰ আমি অসমৰ কোন কোন ঠাইত পাওঁ অকমান ক'বচোন।
অ পাট আৰু মুগা সূতাৰ কাৰণে বিশেষকৈ আমাৰ শুৱালকুছিয়েই বিখ্যাত।
হয় হয় এক নম্বৰত প্ৰথম স্থানত শুৱালকুছিয়ে আছে বাৰু অ। উম ঠিক আছে আৰু লগতে। উজনি অসমত কেইখনমান জিলাত পোৱা যায় আপুনি জানেনে।
হয় এই বিষয়ে মই ইমান অৱগত নহয় আপুনি জনাব নেকি।
হয় যোৰহাট জিলাত পোৱা যায় ধেমাজি জিলাত পোৱা যায়। তাতো মানে কম বেছি পৰিণে পোৱা যায় হয়তো অ শুৱালকুছিৰ সমান বা। শুৱালকুছি খন আমাৰ কামৰূপ ডিষ্ট্ৰিকৰে হয় শুৱালকুছি খনত যিমান। পোৱা যায় তাতকে অলপ কমকে পোৱা যায় শুৱালকুছিখন প্ৰথম স্থানত আছে।
হয় সাধাৰণতে পাত পলুক বা মু। গা বা এৰি বা পাতৰ কাৰণে আমি শুৱালকুছিৰে নাম জানো।
হয় হয় সেইটো সেইটো একদম পৃথিৱী বিখ্যাত হয় শুৱালকুচি। আমাৰ অসম বিখ্যাত বুলি ক'লে আছে আৰু কেইখনমান আৰু উজনি অসমত আছে। কিন্তু নামনি অসমত নাই। নামনি অসমত বা মধ্য অসমত এ সিখনেই আছে শুৱালকুছিখনেই আছে। ঠিক আছে বাৰু আপুনি এৰি মুগা পাট পলুৰ বিষয়ে। বা পাত সুতাৰ বিষয়ে আপুনি বৰ ধুনীয়াকৈ ক'লে। অ ভাল লাগিলে আহ বাৰু আহ তাত। শালত যে কাপোৰ লোৱা হয় কাপোৰ লোৱাত। শিপিনীসকলে আহ কেনেকুৱা ধৰণৰ সজুলি ব্যৱহাৰ। অকমান ক'ব পাৰিব নে তাৰ ফলত আৰু কি। কি কি সঁজুলি ব্যৱহাৰ কৰা হয় তাত তাঁতশাল। খনৰ উপৰি আৰু কিবা কিবি লাগে নহয় সহযোগ হিচাপে সঁজুলি কাপোৰ খন শে। কৰিব লাগিলে কাপোৰখন বোৱাব লাগিলে।
হয় তাঁতশালত ব্যৱহাৰ কৰা। সঁজুলি খিনি আচলতে ঠাই ভেদে বেলেগ বেলেগ নামেৰে।
হয় হয় আপোনালোকৰ ঠাইত কি বুলি কোৱা হয় ক'বচোন।
আমাৰ ঠাইত মানে শালখনত থাকে মেইনলি গাড়ী।
অ গাৰু বুলিও কয় কিছুমান ঠাইত গাৰু বুলিও কয় কিছুমান ঠাইত।
হয় তাৰপিছত মহুৰা।
হয় মহুৰাটো মহুৰা কয় বাৰু।
হয় যতৰ চেৰেকী তাৰপিছত ৰাস। ৰাসনক ৰাজ বুলিও কোৱা হয় হয়। তাৰপিছত মাকো বা। লগতে গ'ৰকা বুলি কয় কিছুমানত খালিকা বুলিও কয় চাগে।
হয় হয় হয় গৰকা বুলিও জনা যায় শালিকা বুলিও জনা যায়।
হয়।
ঠিক আছে আপুনি বৰ ধুনীয়াকৈ ক'লে অ অ সেইবোৰ যিবোৰ আপুনি আহ সামগ্ৰীৰ কথা কৈ সেইবোৰ বাৰু কিহেৰে তৈয়াৰ কৰা হয় অকমান কব পাৰিবনেে যে মাকুৰটো কিহেৰে তৈয়াৰী বা গৰক ককডাল কিহেৰে তৈয়াৰী ৰাস খন কিহেৰে তৈয়াৰী অকনমান কবনেে
তালত ব্যৱহাৰ কৰা ব্তুখিন বিশষৈ বাঁহে তৈ কৰা হয় আৰু তছু গকে যিবিলাক
হয় বিশেষ বিশেষকৈ মাকোতটো কাঠেৰে তৈয়াৰ কৰা হোৱা দেখিছো মই কিন্তু আপুনি বা কি দেখিছে নাজানো
তৈয়াৰী হয় আৰু লগতে গাড়ী
হয় গাৰু অ কাঠি তৈয়াৰী হয় হয় বাৰু অ বাকী যি কয় গৰকা বুলি কৈছে এইটো বাহহেৰে তৈয়াৰী কৰে কিছুমানে কাঠোৰীও তৈয়ী কৰে কিছুমানে
হয় মই কাঠে ৰেটটো দেখা নাই বাৰু বাঁহে ৰেটো দেখিছোঁ
হয় অ কিছুমান স্থায়ী ভাৱে শাল পাতা মানুহ আছে মানে সিহঁতে কি কৰে আমি যিবোৰ এতিয়া তাঁতশাল পাতো আমাৰ গাঁও বিলাকত কেনেকুৱা অ অস্থায়ী হয়তো বাঁহৰ খুটা দিয়া যায় আহ কাৰণে কি কেইবছৰমান ভহি যায় কিন্তু এনেকুৱা কিছুমান ফ্ৰেম আছে যে সেইটো সেইটো স্থায়ীভাৱে সেইটো মানে মাটিত পুতি নিদিয়ে সিহঁতে ফ্ৰেম হিচাপে বনাই লয় সেনেকুৱা ক্ষেত্ৰত কেতিয়াবা গৰকাডাল
হয় হয় মই দেখিছো যে লৰ ফ্ৰেমৰ পাই
হয় হয় হয় পায় হয় আধনিক ঠিক আছে ব ঠিক আছে বাৰু আপুনি এইখিনি জনোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানে তেৰিছো পিছলাৰ কেতিয়াবা লগ পাম
হয় আপোনাকো ধন্যবাদ